হেল্লও, উম কি কৰিছ?
আছো এনেই তই?
মইয়ো এনেই আছো বাকী বতৰ বতৰ কেনেকুৱানো তাৰ?
অঁ, আছে ঠিক ভা ঠিকে আছে ৰ'দতো নাই বাৰু ঠিক কে আছে তহঁতৰ সিফালে?
আমাৰ ইয়াতো হে ঠিক কে আৰু মানে বৰষুণ দি আছে ইমান বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা।
অ' ময়ো সে অলপ আগত এনেই খোজকাঢ়ি আহিলো ৰ এতিয়া অলপ জিৰাইছো বাকী মানে বতৰটো ভাল দেখিলো ভাবিলো যে অলপ খোজ কাঢ়ি আহো, বহুত দিন খোজ কঢ়া নাছিলো।
বাপৰে আজিকালি চোন তই সদায় খোজ কঢ়িবলৈ আৰম্ভ কৰিছ।
উম মানে ডাক্তৰে কৈছিল অলপ ব্যায়াম কৰিব লাগে আৰু আগতে দিনটোৰ বেছিভাগ সময় মানে বহিয়ে পাৰ কৰিছিলো। এতিয়াও তেনেকুৱাই হয় প্ৰায় মানে ব্যাম কৰা নহয়ে ত মই ভাব ভাবিলো যে আজি সময় পালো আৰু এইকেইদিন বন্ধও যিহেতু বন্ধতে অলপ ব্যাম চিয়াম বা খোজ কঢ়ি লওঁ। ত' সেইবাবে মই খোজ কাঢ়ি আহিলো অলপ।
সেইটোয়েটো মানে এতিয়া মানে কি ক'ব গ'লে আজিকালি বহুতো এনেকুৱা সমস্যা হৈছে তো। কলেজ, অফিচ, মোবাইল মানে সকলোতে বহি বহিয়ে সময় পাৰ কৰিব লাগে, এনেকুৱা এটা তোৰ কাম নাই, যিটোততো মানে বহি বহি সময় কটাব নালাগে। সেইকাৰণে অলপ বেছি অলপ অসুবিধাওঁ হৈ গৈছে মানুহবোৰৰ স্বাস্থ্য মানে বেয়াওঁ হৈ গৈছে। ত তই ঠিকে কৰিছ দে এনেকে নিয়মিক কয় সদায় খোজ কাঢ়িবলৈ যাওঁ মানে ব্যায়াম কৰা। এইবোৰ তই ঠিকে কৰিছ কাৰণ কিয় আজিকালি মানুহৰ হাতত সময় নাই, মানুহৰ লগত কথা পাতিবৰে সময় নাই আৰু তো খোজ কাঢ়িবলৈ যাব। তোৰ তাৰ পিছত ব্যায়াম কৰিবলৈ যাব, সেইবোৰ মানে মানে হ'ব যেন নালাগে।
একদম মানে ক'ব গ'লে তাৰ ফলত শৰীৰটো মানে আৰু এলেহুৱা যেন হৈ গৈছে। অলপ মান কা আ চবৰে মানে আজিকালি অলপ কাম কৰিলে ভাগৰ লাগে। ত পিছলে কাম কৰিব নিবিচাৰে ত সেনেকে এলোহতে থাক কে।
তই ঠিকে কৈছ দেই, মানে মোৰো একে অৱস্থা। হৈছিল আৰু মানে মই ভাবিছিলো কি হয়তো বেছি কাম কৰাৰ বাবে কিন্তু পিছত বুজিলো যে ব্যায়াম নকৰাৰ বাবে এনেকুৱা হয়। মোৰ মানে শৰীৰটো ইমানেই বেছি এ এলেহুৱা হৈ গৈছিল। মই ভাবিলো কিয় এনেকুৱা হৈ আছে কিন্তু পিছত গম পালো মই যে বহি বহি মোবাইল টিপো বহি বহি এইবোৰ যি টি কাম কৰি থাকো, সেইকাৰণে মানে মই মানে মোৰ এলেহুৱাটো মানে বাঢ়ি গৈছিল, সেইকাৰণে অসুস্থ মানে লাগে আৰু গাটো। কিন্তু এতিয়াহে বুজিলো যে ব্যায়াম কৰিলে আমি সুস্থ থাকো বা এলেহুৱা আমি নহওঁ।
কৈছো কি মানে আমি অ' ভাল থাকোনতে মানে স্বাস্থ্যৰ কথা ভাবাই না নাভাবে ভাবাও নাযায়। যেতিয়াই মানে অসুস্থ হওঁ তেতিয়াহে ভাবো যে আমি আমাৰ স্বাস্থ্যটো ভালদৰে ৰাখি ব লাগিছিল বুলি।
উম্ সেইটোয়ে, সেইটোয়ে তই ঠিকেই কৈছ আৰু মানে কবলৈ গ'লে আচলতে স্বাস্থ্য ভাল থাকিলেহে জীৱনৰ সকলো কাম ভালদৰে কৰিব পাৰি, তোৰ যদি তোৰ যদি স্বাস্থ্য ভাল নাথাকে তেন্তে তোৰ জীৱনতটো কেতিয়াওঁ মানে ভাল নহয় আৰু। এই এলেহুৱা কৰি থাক তেতিয়া হ'লে তই কেতিয়া সফলো হব নোৱাৰিবি জীৱনত। এতিয়া চা ময়ে দিনৰ দিনটো যদি বিছনা এখনত পৰি পৰিয়ে মোবাইল টিপি থাকো, বহি বহিয়ে যদি মই মোবাইল টিপি থাকো মোৰ স্বাস্থ্যটো কেনেকে ভাল হ'ব হয় নে নাই? আৰু মই ভাবো ব্যায়াম, খোজ কাঢ়িলে, যোনে এবাৰ ব্যায়াম বা খোজ কাঢ়ি দি তোৰ বাকীখিনি যিমান খিনি মানে গোটেই দিনটো তোৰ মানে ইমান ধুনীয়াকে যায় মানে ক'ব নোৱাৰি হয় নে নাই ক?
হয় হয়, একদম হয় মানে- মই ভাবিছিলো হয়তো বেছি কাম কৰাৰ- কৰাৰ মানে অ মানে কৰাৰ বাবে- এনেকুৱা লাগে কিন্তু মানে পিছত বুজিলো যে ব্যায়াম নকৰাৰ বাবে এনেকুৱা হয়। আৰু ক'ব গলে, -
উম' তই ঠিকেই কৈছ।
সেইটোৱে সচা।
অঁ আৰু মানে এটাটো চাগে কথা শুনিছয়। হেল কিছুৱেলট, মানে আগতে এই কথাটো সাধাৰণতে মই সাধাৰণ বুলি ভাবিছিলো ইমান এটা মানে- গুৰুত্বপূৰ্ণ বুলি ভবা নাছিলো। কিন্তু, এতিয়া ইয়াৰ প্ৰকৃত অৰ্থ মই বুজিবলৈ পাৰিছো। কি সঁচাকে হেল্থ ইজ ৱেল। তোৱে তই মানে চুচ সুস্থ থাকিলেহে। তই মানে কমাব পাৰিবি বা এনেকুৱা। আৰু যদি ক'বলে যাওঁ- মানুহ ওচৰত বহুত ধন সম্পত্তি থাকিব পাৰে কিন্তু, যদি তোৰ স্বাস্থ্য ভাল নাথাকে- তেন্তে, - সেইবোৰো বিশেষ মূল্য় নাই সেই ধন সম্পত্তিৰ মূল্যয়ই নাই। এতিয়া দুখীয়া মানুহ এটাই যদি স্বাস্থ্য ভাল থাকে- সিহঁতে সুখী আছে দুখীয়া হব পাৰে, কিন্তু ধনী মানুহ এঘৰৰ যদি- স্বাস্থ্যটো বেয়া থাকে- তেন্তে তেওঁ কিবা এটা অশান্তি থাকিবই তেওঁৰ মনত কিবা নহয় কিবা এটা।
উম' তাকেতো মানুহৰ মানে ক'ব গ'লে মানুহৰ ওচৰত- বহুত ধন সম্পত্তি- থাকিব পাৰে, বহুত ধন হ'ব পাৰে, কিন্তু মানে যদি তেওঁলোকৰ- যদি স্বাস্থ্যটোৱে বেয়া থাকে বা ভালেই নাথাকে তেন্তে মানে- সেইবোৰ মানে- ধন সম্পত্তি ইমান টকা পইচা থাকিও কি কি মানে কি আছে? ত তাৰে একো তাৰে বিশেষতটো একো- মানে সেইবোৰৰ বিশেষ একো মূল্যয় নাথাকে নাথাকিবচোন। তেওঁলোকৰ যদি স্বাস্থ্য নেথাকে ত' সেইবোৰ পিছলে কোনে চাব বা কাৰ লগত থাকিব?
সেইটো একদম তই ঠিকে কৈছ আগতে মই ৰাতি বহু দেৰিলৈকে মোবাইল চাইছিলো কিন্তু, এতিয়া- মই তেনেকুৱা নকৰো। এতিয়া মই মানে অলপ মানে- কমাব চেষ্টা কৰি আছো, সেই ফলত মানে মোৰ টোপনি ইমানেই কম হৈছিল- ডাৰ্ক চাইকেলচ হৈ গৈছিল স্বাস্থ্য টো বেয়া থাকে। যেতিয়াৰ পৰা মই মানে লাহে লাহেকে কমাব ধৰিলো, সোনকালে হোৱা কৰিলো- তেতিয়া পৰা মোৰ টোপনিটোও ভাল অহা হল, তাৰপিছত ৰাতিপুৱাও সাৰ- পাওঁ স্বাস্থ্যটোও ভাল থাকিল এনেকুৱাকে।
জানো। ময় গমে নাপাওঁ।
উম' তই ঠিকেই কৈছ দেই আৰু তাৰ ফলত মানে- নেক্সট দিনা ৰাতিপুৱা উঠিবলৈ ইমানে বেছি কষ্ট হয় গোটেই দিনটো মানে এলেহোৱা লাগে। এনেকুৱা লাগে যে- আজি একোৱে নকৰো আজি এনেকেই থাকক আৰু এনেকুৱা লাগে। সেইকাৰণে মই ভাবো কি? তোৰ আমি যদি ৰাতি সোনকালে শু তেতিয়া তেতিয়াহে আমি ৰাতিপুৱা সোনকালে সাৰ পাম
অ সেইকাৰণ তেতিয়া চেষ্টা কৰো যাতে মই অলপ সোনকালে উঠিব পাৰো পিছলে মে এতিয়াৰ পৰাই আৰু
উম বহুত ভাল অভ্যাস দেই এইটোতো আৰু মানে ডক্তৰ সকলেও কয় যে মানে একদম মানুহে যদি ভাল টোপনি এটা লয় তেতিয়া স্বাস্থ্যটো ভাল থাকে বুলি আৰু এই কথাটো সঁচা ময়ো বুজি পাইছো কি তাৰ য ভালকে টো আপুনি মাৰ তেন্তে তোৰ স্বাস্থ্যটো ভাল থাকিবই থাকিব
অ সেইটো হয় কিন্তু ক'ব গ'লে কেৱল টোপনিয়ে নহয়। ভাল খাদ্যও মানে বহুত জৰুী জৰুৰী হয় দেই
উম তই ঠিকেই কৈছ। মানে মই ভাবো কি আগতে মই মানে বাহিৰৰ ফাষ্ট ফুড বহুত বেছিকে খাইছিলো। এতিয়া অলপ অলপ কমাইছো এতিয়া মানে মই বুজি পালো কি ফা ফুডে আমাৰ মানে দেহত আমাৰ শৰীৰত কিমান বেছি হানিকাৰক হয় আমাৰ কাৰণে এতিয়া আমি ঘৰত ভাত খালে চাম সদায় তেলটো সলাই সলাই বনোৱা হয় বা সদায় বস্তু খিনিন সলাই সলাই বনোৱা হয়। কিন্তু যদি এতিয়া মই ক'বলৈ যাওঁ ৰেষ্টুৰেন্টত তাত মানে তূ কেনেকুৱা হয় সেই তেলটোকে তোৰ এমাহ দুমাহ এনেকে বনাই থাকে সেই তেলটোৰ ওপৰতে তেল দি এনেকে বনাই থাকে। সেইকাৰণে আমাৰ শৰীৰত মানে তোৰ মানে স্বাস্থ্যত টো আমাৰ ভালে নাথাকে। ত মই ভাবো কি সকাৰণে এ স্বাস্থ্যতটো ভাল ৰাখিব ল ফা ফুড বাহিৰৰ বস্তু মানে খাব নালাগে।
অ ঠিক কৈছে ময়ো মানে বহুতে ফাষ্ট ফুড খাইওঁ মই ধৰ পিজ্জা বাৰ্গাৰ ম'ম' চিপছ এইবোৰ মানে সকলোবোৰ মানে বহুত ভাল লাগে খাই ত খাই থাকোঁ কিন্ত বেছিকৈ যদি অ মোৰ নিজৰে ভৰিটোক কট হব পাৰে
উম তই ঠিকে কৈছ দেই একেবাৰে ঠিকে কৈছো এতিয়া চা ঘৰত বনোৱা খাদ্য বেছি খাওঁ মই কাৰণ কিয় ফাষ্ট ফুড খালে যিহেতুকে আমাৰ শৰীৰটোও হানিকাৰক হয় আমাৰ শৰীৰৰ কাৰণে সেইকাৰণে ক্ষতি কৰে আমাৰ শৰীৰক সেইকাৰণে মই মানে এতিয়া ঘৰত বনোৱা খাদ্যই বেছিকে খাওঁ। বাহিৰত ইমান এটা খোৱা নাযায় আৰু ঘৰত বনোৱা খাদ্যবোৰতো সাধাৰণতে বহুত বেছি ভাল হয় আমাৰ কাৰণে মানে বেমাৰ চেমাৰ নহয় আৰু আৰু ক'ব গ'লে তেল মছলাও কম থাকে। কেতিয়াবাতো বইলে খাব খাও বইল খোৱাতোতো আৰু বেছি ভাল তেনেকে আৰু
কি আৰু ক'ব গ'লে শাক পাচলি এইবোৰ মানে ফল মূল এইবোৰ খাই খোৱাটো মানে জৰুৰী যে এনেকুৱাকে থাকিব নালাগে এইবোৰ
উম তই ঠিকে কৰিছ। আমাৰ মানে দেউতাক সদায় কয় এনেকৈ কি আজি ভাল খাদ্য কাইলৈ ভাল স্বাস্থ্য তই যদি আজি ভালকে খাদ্য খাইছ তোৰ স্বাস্থ্যটো এনেই ভাল থাকিব কাইলৈকে যদি তই বোলে আজি ফাষ্ট ফুড খাইছ কাইলৈ তোৰ স্বাস্থ্যটো বেয়া হবই হ'ব সেইকাৰণে মই ভাবো ভাল খাদ্য খাই থাকিব লাগে
অ সেইটোৱে মানে আৰু ক'ব গলে মই বহুত পাৰ্থক্য অনুভৱ কৰিছো মানে যদি মই প্ৰতিদিনে নহয় প্ৰতিদিনে মানে ব্যায়াম কৰো বা মানে সপ্তাহত চাৰি পাঁচ দিন হলেও কৰো তেতিয়া মই অনুভৱ কৰো যে আগতে মানে সোনকালে ভাগৰি গৈছিলো এতিয়া মানে যেতিয়াৰ পৰা কৰা হলো ন তেতিয়াৰ পৰা মোৰ শৰীৰটো মানে বহুত অধিক সতেজ যেন লগা হৈছে আৰু মই বহুত দিন ধৰি মানে আৰম্ভ কৰি কৰিম কৰিম কে আছিলো কিন্তু কৰিব পৰা নাছিলো ত' এ বেছি দিন নহয় ৰিচেন্টলি মই কৰিবলে আৰম্ভ কৰিছো
উম ঠিকেই কৰিছ দে তাই তই আৰম্ভ কৰা যে মানে আৰম্ভ যে দিছ সেইটোৱে বহুত ভাল মানে এতিয়া চা সদায় কৰিব পাৰিলেটো ভালে কিন্তু মইতো সেইটোও কৰিব পৰা নাই তইটো আৰম্ভ দিছয় আৰু কৰিলে চাগে মনতো বহুত শান্তিও লাগি যায় নাই নাই ঠিক আছে দে মই তোৰ লগত পিছত কথা পাতিম
উম ঠিক আছে